অ
অ
অ কি কৰি আছে আপুনি শুনিছো।
অ
কি কৰি আছে মই আজি নাই দিয়ক আজি বৰ কষ্ট হ'ল। বুইছে আজি মানে দোকান এখন দোকান। এখন অপেনিং কৰিব লাগে কাটৰ পিছতে দোকান এখন দিম বুলি মানে এইয়াট আপোনাৰ হেৰিয়ত ৰহাত ৰুম এটা ললো তাকে আজি মানে কাপোৰৰ দোকান চব মাইকী মানুহৰ কাপোৰ তাকে মানে আজি নগাঁও গ'লো হলছেলৰ দোকানত। হলছেল মাল অলপ আনিলো। ষ্টক কৰিলো দাঙৰপা ৰাখিছো দোকান চাদৰ মেখেলা আনিছো আপোনাৰ একটা চাদৰ মেখেলা চেট সেইবিলাকে আৰু ব্লাউজ।
আহ
পেটিকোট চববিলাক মানে মাইকী মানুহৰ বস্তুৱেই। ৰুমটো ললো এতিয়া ৰুমটোত মাহে মাহে পইচা দিব লাগিব ৰুমটো অলপ চাফা কৰিলো মেলি লৈ ৰাতি কৰা স কাপোৰ কানি আনি ৰহাতে দোকান এখনত দোকানী এজনৰ তাতে থলো।
চাত চাত যোৱাৰ পিছত চাগে দোকানখন ষ্টাৰ্ট দিব লাগিব তাকে ভাবি শুনি বজি দোকানত মালিক নাথ থাকে মালিক বেলেগ কামত। থাকে যে মই থাকিম দোকানত মোৰ দায়িত্ব মানে এইবিলাক। নহ ঘৰ নচলে বুজিছে। যি দুই এটকা পায় আমি খাওঁতে যায় আমাৰ মানুহখিনি খালি খোৱাহে আৰু। নহয় তাতে মানে ৰুম এটা লৈ ল'ম ছোৱালী তাতে পঢ়াম।
অ
পঢ়াম তাতে ৰুম এটা লৈ লম তেনেকোক লাগিব নহলে আপোনাৰ গাডী ভড়াতে গুচেই খিনি গুচি সিয়ে যাবগে
সেইকাৰণে সেইতোকে ভাবিছো। উম ঘটো এতিয়া আপোনাৰ কিনো কৰি থাকিম আৰু কাম বন নাই দিনতটো যি দুই এটা কাম পাওঁ উম যি দুই এটা কাম পাও সেইখিনি চলিব নহয় গেইছোন
অ সেই ভালেই বাৰু বিচেষ কৰিব লাগে কাম কৰিব লাগে কৰ্ম কৰি খোৱাতটো একো ডাঙৰ কথা নাই
তাকে এতিয়া ঘৰটা গাঁৱত আৰু আপুনি কিমানো কাপোৰ দিব অৰ্ডাৰ পাব এই কোনোবা কাপোৰ যোৰ দিলে চাদৰ মেখেলা এখন দিলে সেইটো চিলাব হয় ৰখাত গ'লে তেওঁ তাত চেণ্ট্ৰাৰ জেগাত দোকান এখন দি ললে আপোনাৰ কাপোৰযোৰ বেচিলো লগতে তাতে চিলোৱা অৰ্ডাৰটো ললো হয় তাকে মানে আৰু এজনী আছে মোৰ লগত উম হৈ যায় আৰু চাকে হৈ যায় সেইকাৰণে মানে অকল মই নহয় দেই মোৰ লগৰ আৰু এজনী আছে আমি পাৰ্টনাচিপত দিম মানে দুইজনীয়ে
অ এনে ৰহা চাৰিআলি এইবিলাকৰ এনেও ধৰি লওক কাষ্টমাৰটো বাঢ়ে দোকানৰ চিলোৱা কামত
মানে ভাবা নাছিলো কিন্তু মেইনৰোঁদৰ কাষতে হেৰিটো পাই গ'লোতো ঘুমদিতো সেইকাৰণে মানে সুবিধাটো এই নিদিলো ৰ'ব দি চাও কিমান আগবাঢ়িব পাৰো তাকে ভাবি গুনি
জেগা দেখৰ ভাল নহয়
তাকে অ আমাক চাগে লাগিব ভাল এক্স হেৰি কি বুলি কয় আপোনাৰ ব্লাউজ চ্লাউজ চিলোৱা ভাল নতুন নতুন ডিজাইন চিলোৱা মানুহ এজনী প্ৰয়োজন হব চাগে গম পাইছে লাগিব মানে আমি চিলাব পাৰো যদি ইমান ভালকে ন নোৱাৰো নহয় আমি আমি চেলিঙত থাকিম মানে চিলাত দু মানুহজনী বহাই লব লাগিব
অ তেনেকুৱা আছে নহয় আজিকালি চিলোৱা মানুহ থাকে
অ কাপোৰযোৰ বেছিবলে লগতে আমিয়ে চিলাই দিম
মোবাইলত দি দিলেই হ'ল বোলে মোক মান দি দৰকাৰ হৈছে এনেকুৱা তেনেকুৱা মানুহ
সেই তাকে সেইটো সহযোগ উম আপোনালোকৰ এবাৰ আছে নেকি তেনেকুৱা মানে ভাল চব ডিজাইন যি মানে ধৰ কাষ্টমাৰ ডিজাই দিয়ে চিলাই দিব পৰা তেনেকুৱা লাগিব কিন্তু গম পাইছে আপৰে
সেইটোয়েতো এতিয়া ধৰি লও এতিয়া ব্লাউজটো চিলালে ব্লাউজ টো পাৰ পিচ কে কিমান কে দিব বা আকৌ ফালে সেইবিলাক চব ঠিক কৰিব লাগিব মাহেককে বুলি নহব নহয় মাহেককে বুলি কলে হওক মেচিনৰ কামতো ধৰি লওক উ বহুতে নকৰে
সদায় নাপাবও পাৰো সেইটো আমি ভাবিছো মাহেক াকে লৈ ধৰ আমি সদায় যদি কামতটো নাপাও এতিয়া তেওঁতৰ মাহেকটো দিবই লাগিব
অ দিবই লাগিব সেইটো হয় উম তেতিয়া দোকানত লগাই দিলেই হ'ল যেতিয়া কাম নাথাকে দোকানত উ দোকানত বঢ়াই দিলে অ
সেই তেনেকে ৰাখিম আৰু দুইটা কাম হোৱা
অ যেতিয়া কাম নহয় দোকানৰ বহাই দিলে হ'ল যেতিয়া কাম থাকে মেচিনত কাম কৰিব লাগে কিন্তু তেতিয়াও দৰমহাটো বাঢ়ি যাব কাৰণ হেৰি যে
অ হয় দিয়ওক অ আহাৰৰ লাষ্ট মানলৈ চাগে আমি দোকানখন লম চাগে আপোনাক অক ইনভাইট কৰিম আহিব
উম সেয় দ দৰমাহটো বাঢ়িব কাৰণ মেচিনৰ কামো কৰিব লাগিব যদি দোকানতো থাক
অ বাঢ়িব তেওঁলোক তেওঁলোকাৰ আৰু কি ঘৰখন চলিব পোৱাকে দিব লাগিব তেওঁক আমি কামত লগাই দি ৰাতিপুৱা পৰা হয়
অ এতিয়া যে তুমি দোকানখন দি লোৱা আৰু প্ৰথম নালাগে তেওঁ মানুহ ঠিক কৰি লোৱাৰ পিছত নিজৰ দিগদাৰ হ'ব নোহোৱাৰ পিছত কিমান বাৰ চেল যায় আগতিকে চাই ল'ব লাগিব
সেয়াই প্ৰথম আমি চাই লম
অ চাই ল'ব লাগিব
আমি জানো উপ উপযোগটো যে দিব লাগিব ন
অ মানুহজনী তেতিয়াহে বহাব পাৰিব নহলে ঘপকে মানুহজনী বহাবলৈ বহাব নোৱাৰি মানুহজনী বহালে আকৌ নিজৰ দোকান খনৰ কিমান চেলিং হয় দৰমহাটো দিওঁতে নিজৰ পকেটৰ পৰা দিব লাগে তেতিয়া কি হ'ব
তাকেতো আমি দোকানখন চাই লওঁ আজি তাৰ পাছত আমাক লাগিব মানে তেনেকুৱা এজনী মানুহ সেইটোহে কৈছো আপোনাক লাগিলে আপুনি মই আপোনাক ফোন এটা কৰিম বুলি ভাবিছিলোৱে সেই বিষয়ে অকণ কথা পাতিবলৈ আপুনি কৰিলে ভালেই হ'ল বাৰু তাৰপাছতে কথাটো কৈ থলো আপোনাক আৰু আমি এই আহাৰৰ লাষ্ট ত মানলৈকে চাগে অকমান দোকানখন অপেনিংটো কৰিম আৰু গম পাইছে মাতিম আপোনাক আহিব বুজিছে উ আহিব হ'ব ভাল কাপোৰ বোৰৰ দাম মান আপোনাৰ খনক এযোৰ এযোৰ কাপোৰত
অ
অ দিব লাগিব যেতিয়া আকৌ অকণ কৰিবই লাগিব ন অ হয় হয় মানে কি হলচেলাৰ মাল আপোনাৰ এতিয়া আজি আমি মালৰ পানি গম পাইছো আমি যদি বেচিব পাৰো আপোনাৰ এখন এখন চাদত আপোনাৰ ষাঠি টকা লাভ হ'ব গম পাইছে অঔ হতে টিপ টিপ তেতিয়াহে ভাবিছো দোকানী বিলাকে মানে বহুত লাভ লয় গম পাইছে নে এইযোৰ কাপ পোৰত সিহঁতৰ পাঁচশ চাৰিশ এনেকে এনেকে লাভ লয় গম পাইছে
সেইযোৰ চেত বেছি দুশ তিনিশ টকা এটা হয় কিছুমান নাই ডেৰশ টকা বা বেছি হেৰি কি ডেৰশ টকা ডেৰশ টকা ল অলপ কম দমি বেছি পৰা লব নিজৰ লগত
ন কম দামী কিজোত বেছি লাভ নহয় বাৰু হয় হয় কম দামী কিযোত বেছি লাভ নহয় যি কিযো দামী কাপোৰ যি কিযো দামী কাপোৰ হয় হয় যি কিজো দামি
হেল্ল'